শুনিছানে? কি কৰি আছা?
এনেই অলপ বহি আছো, তুমি কি কৰিছা?
মই এনেই আছো ৰ'বা।
অ', কিবা খালানে?
খোৱা নাই বাৰু এতিয়ালৈকে, তুমি খালা নে কিবা?
উম, চাহ খাইছো
অ', বাকী খবৰ-খাতি কোৱা কেনেকুৱা?
বাকী খবৰ খাতি ভালে, তোমাৰ?
মোৰো খবৰ ভালে দিয়া, ভাল বেয়াৰ মাজত এনেকৈ চলি আছে।
অ' ঘৰৰ ফালে
ঘৰৰ ফালে ভালে আছে।
উম, ভালেই দিয়া ভাল বেয়াৰ মাজতে চলি আছে।
হয়-হয় কলৈকো ফুৰিবলৈ যোৱা নাই নেকি গৰম বন্ধত।
নাই বৰ্তমান যোৱা নাই, তুমি গৈছা নে নাই?
মই যোৱা নাই ৰবা নাই কলো কোনফালে গলে ভাল হ'ব এতিয়া তুমি পাহাৰীয়া অঞ্চল কোৱাচোন?
এনেই তুমি বাকীবিলাক জেগা চাইছা ন?
হয়
এয়া তুমি পাহাৰীয়া অঞ্চল চাইছা নেকি নাই চোৱা নাই
চোৱা নাই মই ভাবিছো এনে পাহাৰীয়া অঞ্চল ধৰি লোৱা আমাৰ এই ওচৰে পাজৰে বহুত অঞ্চল আছে এনেকুৱা অৰুণাচল যাব পাৰি ভূটান যাব পাৰি তুমজাং যাব পাৰি এনেকুৱা জাগা বহুত
হয়-হয়, তুমি তুমি এইবাৰ যদি ফুৰিব যোৱা পাহাৰীয়া অঞ্চলত গৈ চাবা বা তাৰ পৰিবেশ বিলাক চাবা কেনেকুৱা বা জীৱ-জন্তুবিলাকে কেনেকৈ থাকে বা গছ, গছ-গছনি তাত কেনেকুৱা দেখা যায়। বা তাতে কি মানুহে কেনেকুৱা খেতি কৰে মানুহ আছে নে নাই এইবিলাক চাব পাৰিবা তুমি তাতে গ'লে।
হয়-হয় তুমি ঠিকে কৈছা, এতিয়া ধৰিলোৱা আমি ক'ৰবাত ফুৰিবলৈ গলো এনেকুৱা অঞ্চল পাহাৰীয়া অঞ্চলত পাহাৰীয়া অঞ্চলত আমাৰ যায়ও ভাল লাগে য'ত আমি প্ৰকৃতি বস্তু বিলাক দেখা পাওঁ। বিভিন্ন ধৰণৰ আৰু যাতে সৰু সৰু ব ব বৰষুন দি থাকে সেইবিলাকও আমাৰ ভাল লাগে আৰু যেনেকুৱা আমাৰ এতিয়া ইয়াত গৰম বহুত গৰম দিছে পাহাৰীয়া অঞ্চলত সিমান গৰম নাই কাৰণ তাতে বতাহটো এনি টাইম বলিয়ে থাকে তাতে বতাহ মতলীয়া বতাহ বলি থাকে এইবিলাক আমি অঞ্চলত যাব লাগে কাৰণ ধৰি লোৱা বিভিন্ন ধৰণৰ গছ গছনি দেখা পোৱা যায়। বিভিন্ন ধৰণৰ ফল মূলৰো গছ গছনি দেখা পায় বিভিন্ন ধৰণৰ জীৱ জন্তু বিভিন্ন ধৰণৰ মানুহ তাতে খেতি বাৰি বিলাক, সেইবিলাকো দেখা পোৱা যায় আৰু ধৰি লোৱা তুমি এনেকুৱা আছে য'ত আমি থাকিব পাৰো আমাৰ কেম্পিং বুলি কয়। স্থপিত তাতে আমি থাকিবও পাৰিব থাকিব পাৰো আৰু পাহাৰ বিলাকত আমাৰ এনেকুৱা ভাল লাগে যাই কিনে আমাৰ এনেও বিভিন্ন ধৰণৰ খাবা এডভেঞ্চ হয় তাতে এডভেঞ্চাৰ বিলাক আমি সেইবিলাক যাই ভাল লাগে আৰু ধৰি লোৱা পাহাৰ বিলাক আমাৰ য'ত খহি যায় বুলি কয় যে ভূমিস্খৰণ হয় পাহাৰবিলাক এইবিলাক আমাৰ অলপ ৰিক্সি থাকে ধৰি লোৱা সেনেক তুমি কি ভাব কি ক'ব বিচাৰা তুমি?
হয় হয় তুমি ঠিকেই কৈছা পাহাৰীয়া অঞ্চল বিলাক চাই ভাল লাগে। বা তাৰ যিটো আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটোও চাই ভাল লাগে পাহাৰীয়া অঞ্চল বিলাকত ধৰা আমাৰ ইয়াত তো তেনেকুৱাকৈ খেতি নকৰে আমাৰ ইয়াত বৰষুণ দিয়ে বা তাত কিছিল আমাৰ ইয়াত ট্ৰেক্টৰ বা আমাৰ গৰুৰে হাল মাৰি খেতি কৰে তেনেকুৱা সেইবিলাক আমি দেখিবলৈ পাওঁ কিন্তু আমি পাহাৰীয়া অঞ্চলত কৰিব নাযাও তাতে কিছুমান ধৰি লোৱা এনেকুৱা ধৰণে খেতি কৰে যে তাতে বিভিন্ন ধৰণৰ জুম বান্ধি ফেলে ধৰি লোৱা মাটিৰে জুম দি ফেলে তাত পানী সংৰক্ষন কৰা হয় তাৰ পিছত তাত ঝুম খেতি কৰা হয় পানী বিলাক সংৰক্ষণ কৰি তেনেকুৱা ধৰণৰ বস্তু দেখিবলৈ পাওঁ ধৰি লওক আমাৰ ইয়াত নথকা কিছুমান গছ- গছনি পাহাৰত -পাহাৰত দেখা পোৱা যায় কাৰণ সেইবিলাক আৰু সেইবিলাক জেগাত থাকিও ভাল লাগে বা সেইবিলাক জেগা ঠাণ্ডা শীতল যিবিলাক ঠাণ্ডা মজাও বঢ়িয়া সেই বতাহ বিলাক আহি থাকে তাত কিন্তু এটা বস্তু বা ধৰিলোৱা তাতে কিছুমান হয় বিভিন্ন ধ ভূমিকম্প ভূমিস্খলন এইবিলাক হয় প্ৰাকৃতিক দুৰ্যোগ বিলাক হয় আৰু বা জীৱ-জন্তু - জীৱ-জন্তু বিলাকৰ কেনে কোৱা বাসস্থান বা তেওঁলোকে ধৰি লোৱা কিছুমান চৰাই -চিৰিকটি সেইবিলাক তেনেকুৱা জাগাত থাকে তুমি সেইবিলাক চাব পাৰিবা বা চাই আহি কিনে তুমি, দুই চাৰিজনক ক'বও পাৰিবা। তোমাৰ পৰা শিকি ফেলে তেওঁলোকে আনন্দিত হয় সেই জেগা খিনি বা সেই চাইটোক চাব যাবও পাৰিব বা উৎচাহিত হ'ব হয়- হয়।
হয়-হয় তুমি ঠিকে কৈছা চাবা এতিয়া আমাৰ চাবলৈ হলে বহুত অঞ্চল আছে আমাৰ ওচৰে- পাছৰে আমাৰ অসমতে আছে। এইবিলাক আমি চাব লাগে কাৰণ আমি ধৰি লোৱা দেখা নাই আমাৰ যোনবিলাক সৰু- সৰু ল'ৰা- ছোৱালী বিলাক আছে তেওঁলোককো আমি চাই আহি ক'ব পাৰো যেনে ধৰি লোৱা তোমাৰ আমি তাত ধৰি লোৱা ওচৰে- পাচৰে গ'লে আমি তুমজাংও যাব পাৰো তুমজাং গ'লে আমাৰ তেনে ধৰণৰ নাজানা বস্তু তেওঁলোকৰ পৰা জানিব পাৰো সেইবিলাক ধৰি লোৱা আমি যাতে বিভিন্ন ধৰণৰ ফল- মূল খাবওঁ পাৰো এনেকুৱাওঁ আছে বিভিন্ন ধৰণৰ কথা আমি ধৰি লোৱা মানুহ বিলাকে তাতে কেনেকৈ এ বাসস্থান কৰে সেইবিলাক আমি কথা তেওঁলোকৰ পৰা কিছু কথা নজনা কথা জানিব পাৰো আৰু তেওঁলোকে ধৰি লোৱা তাতে বিভিন্ন ধৰণৰ খেতি বাৰী কৰে সেইবিলাক আমি দেখিবলৈ পোৱা যায় ধৰা তুমজাঙৰ এটা বচ টো চাবলৈ লগা এটা বস্তু আছে যিটো আইজল বুলি কয় আইজল পিক। ত' আইজল পিকত আমি যাবও পাৰো তাত ধৰি লোৱা বিভিন্ন ধৰণৰ পাক কিবি আমি সৌন্দৰ্য বিলাক দেখিবলৈ পাওঁ তেওঁলোকৰ আৰু বেছি আমাৰ ধৰি লোৱা এটা তুমি ক'বলৈ গ'লে হ'লে বেছি এটা আমাৰ হাতত বেছি টকাও নালাগে আমাৰ অচৰতে আছে সেইবিলাকত তে আমি যাব পাৰো ধৰি লোৱা তাতে উম, থাকিলেও বেছি টকা নাযায় সেনেকুৱা তাই কেম্পিং বুলি ধৰি লোৱা এ এলে এনে থাকিবও পাৰি না এইবিলাক সেই থাকে তাতে বাসস্থান কৰিব পাৰে তাতে বেছি টকাও নাযায় তুমি কি ভাবা তাৰে ওপৰত?
হয় তুমি ঠিকে কৈছা আমি সকলোবোৰ বস্তু উপভোগ কৰা বা সৌন্দৰ্য দেখাৰ লগতে এটা বস্তু জানিব পাৰো যে পাহাৰৰ পাহাৰীয়া মানুহসকলৰ এটা বেলেগ বা বেলেগ জীৱন থাক বা তেওঁলোকে ধৰি লোৱা তাতে পানী সহজে পোৱা নাযায় তেওঁলোকে কেনেকৈ জীবন প্ৰক্ৰিয়া সেইবিলাক দেখিব পাৰি তেওঁলোকে কেনেকৈ দৈনন্দিন জীৱনটো পালন কৰি আহে বা তেওঁলোকে পানী ক'ত পায় বৰষুণৰ পানী কেনেকৈ সংৰ ক্ষন কৰে বা এটোপ- এটোপ পানী তেওঁলোকৰ বাবে কিমান প্ৰয়োজনীয় আমি কিছুমান মানুহেটো পানী বা মটৰ এটা চলাই পানী এনেই যাই থাকিব দিওঁ সেই পানী খিনিত সিহঁতৰ কাৰণে বহু মূল্যাবান তেনেকোৱা এটা জীৱনৰ কথ কথা আমি তাত জানিব পাৰো বা যিটো আমাৰ নতুন প্ৰজন্ম আছে আহি থকা যিটো নতুন প্ৰজন্ম তেওঁলোকক আমি শিকাব পাৰিম বোলে পাহাৰীয়া মানুহৰ কিছিল দৈনন্দিন জীৱন বা তেওঁলোকৰ জীৱন এনেকুৱা চলি আছে তেওঁলোকেওঁ উৎসাহিত হ'ব তেওঁ বা তেওঁলোকেওঁ জানিব খুজিব তাৰ ওপৰত যেতিয়া যিহেতু শিক্ষা উন্নত হৈ গৈছে সেই শিক্ষাৰ শিক্ষাৰ জৰি়য়তে তেওঁলোকে বা কিছুমান আজিকালি ধৰি লোৱা স্কুল, কলেজ হওঁক এইবিলাকৰ পৰা কি কিছুমান সেই শিকিছিল পৰিভ্ৰমণ কৰিব দিয়ে সেইবিলাক তেওঁলোকে সেই টপিকৰ ওপৰত কৰিব পাৰিব বা আমি আজ পাহাৰীয়া অঞ্চলত যায় তেওঁলোকৰ কেনেকুৱা দৈনন্দিন জীৱন বা তেনেকুৱা বা তুমি যদি আহি ফেলে কোৱা তেওঁলোকে ক'ব তেওঁ এনেকৈ কৈছিল, আমি তাত গৈ চাওঁ কেনেকুৱা ধাৰ প্ৰাকৃতিক সৌন্দৰ্য বা চৰাই বিলাক ক'ত থাকে কেনেকুৱাকৈ বাহ সাজি থাকে তাত বিভিন্ন ধৰণৰ বাহ সাজি যিবিলাকে চৰাইত দেখিবলৈ ধুনীয়া সেইবিলাক চাব পাৰি বা চাই পেলাই তেওঁলোকে লিখিব তাৰ পৰা বিভিন্ন ধৰণৰ কিতাপ পাতি আদি উলিয়াব তাৰ কথা তেতিয়া সকলোৱে জানিব।
হয় হয় তুমি ঠিকে কৈছা ধৰি লও আমি নেদেখা বস্তু চাব লাগে আৰু দুই এজনক আহিকিনে ক'বও লাগে ধৰি লোৱা বিভিন্ন ধৰণৰ তুমি যেনেকে ক'লা আমি এতিয়া এনেতো আমি ফুৰিবলৈ যাব নোৱাৰো তাত। দে বিশেষকে আমি এতিয়া বন্ধৰ দিন গৰম বন্ধ দিছে আমি তেতিয়া ফুৰিবলৈ যাব পাৰো এনেতো তুমি বা স্কুল খুলি স্কুল বা কলেজ খুলি থকা আমি যাব নোৱাৰো, এতিয়া বন্ধ দিছ- যে আমাৰ বন্ধত যাব পাৰো যাই কিনে ধৰি লও তাৰে বিষয়ে জানিবও পাৰিম আহইচ দুয় এজনক ক'ব পাৰিম ধৰি লোৱা এতিয়া কিবা এটা পৰীক্ষাত আমাৰ তাৰে বিষয়ে আহিল আমি সেনেকুৱা বিভিন্ন ধৰণৰ কথা লিখিব পাৰিম, জানিবও পাৰিম তেওঁলোকৰ পৰা।
হয় হয় ইয়াৰ ইয়াৰ ওপৰত আমি এনেকুৱা ধৰণৰ কৰিলে তেতিয়া আমি বহুতেও জানিব আৰু আজিকালি কিছুমান কি হৈছে পাহাৰীয়া অঞ্চল বিলাকতো থাকিবলৈ যাবলৈ মানে ভয় লগা হৈছে যে কিছুমান মানুহৰ কাৰণে বা টো বা বাসস্থান কৰিছে কৰক কিন্তু কিছুমান ধৰি লও জীৱ-জন্তু থকা ঠাইবিলাকত কৰিছে। বা গছ-গছনিবিলাক কাটি আছে এইবিলাক কৰিব নালাগে, তোমালোকে বাসস্থান কৰিছা এটা নিৰ্দিষ্ট জোগাত কৰা কিন্তু আজিকালি মানুহ বিলাকে নিজৰ সুবিধাটো বিচাৰি লয় বেজ বা জীৱ-জন্তু যে তেওঁলোকৰ অপকাৰ অবসত টি হ'ব বা তেওঁলোকৰ যিবিলাক ধৰি লওক পোৱালি থাকিব সেইবিলাকক সেই বিলাকৰ অৱস্থা কি হ'ব? মানুহে নিজৰ বা বাঁহটো ভাঙি দিব দি তাত এ এখন ভাল ধুনীয়া ঘৰ সাজি থাকিব। কিন্তু সেইটো নহয় যাতে তুমি নিজে বেলেগৰ ভাল কৰিব ন নোৱাৰিলে বেয়াও কৰিব নালাগে তুমি এটা ভাল নিৰ্দিষ্ট জাগাৰ ঠাই চোৱা তাত ঘৰ বন্ধা, কিন্তু আজিকালি মানুহে কেনেকুৱা চাই নিজৰ সুবিধাটো চাই। সুবিধাৰ কাৰণে বিভিন্ন ধৰণৰ পাহাৰ বিলাকত ভূমিস্খলন, পাহাৰ খিছিলে, গৰা খহনীয়া, পাহাৰ হৈ পেলাই তলত পৰে এইবিলাকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু ইয়াৰ কাৰণ হৈছে মানুহ। মানুহে এনেকুৱা কৰিছে, ইয়াৰ ওপৰত তুমি কি কবা?
হয় হয় তুমি ঠিকে কৈছা কাৰণ মানুহে ধৰি লোৱা এইতা পাহাৰত আমি মানুহে বাস কৰে বাস কৰিলে তেওঁলোকে য'ত জীৱ জীৱ জন্তু ৰাখে তাতে বাস কৰিব নালাগে চাইদত আহি তুমি জত জি ক তাতে বাস কৰা কাৰণ আমি পাহাৰ বিলাক এনেকুৱা হৈ পৰিছে যাতে আমি মানুহ অ মানুহ চু- যোনবিলাক পাহাৰত পাহাৰ বিলাকত হৈ গৈছে এনেকুৱা যাতে যত জীৱ জন্তু থাকে তাতে আমি মানুহ বাস কৰো সেইবিলাক আৰু তা আমি বাস কৰিব নালাগে কাৰণ আমাৰ ধৰি লোৱা এনেকুৱা হৈ পৰিছে মানে তোমাৰ ক'বলৈ গ'লে হলে আমি কিছুমান কথা তেওঁলোকৰ পৰা শিকিবও লাগে। কিছুমান কথা শিকিব নালাগে এনুক-
হয় হয়। হয় হয় আমি সেইটো কথা সিহঁতক তাৰমানে বুজাই দিয়া উচিত যাতে তোমালোকে এই- টো কৰিব নালাগে বা নতুন যিটো প্ৰজন্ম আহিছে তোমালোকে এইটো নকৰিবা ভাল ভাল দিশত লৈ যাব লাগিব। তেতিয়া আমি বা পাহাৰীয়া অঞ্চল ফুৰিবলৈ গ'লে আমি দেখিব পাৰিম দেখি শুনি তেওঁলোকক ক'ব পাৰিম বোলে এইটো ভুল এইটো কৰিব নালাগে তেতিয়াহে আমি এনেকৈ ক'ব পাৰিম বা তেওঁলোকক এটা নিৰ্দিষ্ট ভাল কামত জড়িত হ'ব।
হয় হয় হয় তুমি ঠিকে কৰিছা। এতিয়া ক'বলৈ গ'লে হ'লে তেওঁলোকৰ কথা আমি এতিয়া ক'বলৈ কিছুমান তুমি যেনেকৈ কলা অলপ আগতে যেনেকৈ কলা তুমি কিছুমান পাহাৰত মানুহ ভাল মানুহ থাকে কিছুমান বেয়া মানুহ থাক- কে। আৰে মানু মানুহটো চব পা- সমানে মানুহ মানুহ মানুহৰ কিছুমান স্বভাৱ চৰিত্ৰৰ কাৰণেও বেয়া হয় কিছুমান মানুহে। য'ৰ খো- খাবলৈ নাপা হলেও বেয়া হয় মানুহবিলাক, সেই আচলতে আমি ভাল মানুহ - ভাল মানুহ, বেয়া মানুহ আমি ধৰিব নোৱাৰোঁ কেতিয়াও। আৰু তুমি ভাল ভাবিও গৈছা। তুমি ভাল ভাবি মানুহটো ভালকে গৈছে ত যি বয়াত আমিতো সেইটো নাজানো নহয়।
হয় - হয়। মানুহে বেয়া কাম কৰিলে ক্ষতি বেলেগ কাৰণ হয়, সেই জীৱ-জন্তুবিলাক আহি মানুহৰে ক্ষতি কৰে। কাৰণ পাহাৰ- পাহাৰীয়া অঞ্চলবিলাকত তেওঁলোকে যেতিয়া গছ কাটিব, কিবা বাহ ভাঙি বাসস্থান ভাঙি দিব তেতিয়া জীৱ-জন্তুবোৰ তললৈ নামি আহিব। আহি পেলাই তলত যিসকল মানুহে বাসস্থান বা বসবাস কৰি আছে সেইবিলাকৰ ক্ষতি কৰিব। আৰু ইয়াৰ প্ৰধান কাৰণে হৈছে মানুহ। যদি মানুহে চাই-চিতি হ'লে জীৱ-জন্তু নথকা জাগাত বা ঠাই এডোখৰ লৈ পেলাই তাত থাকে, তিয়া জীৱ-জন্তুৰো ক্ষতি নকৰে, তেওঁৰো অপকাৰ নহ'ল, কাৰো অপকাৰে নহ'ল আৰু ইয়াৰ এইটো ক্ষেত্ৰত মানুহে গু- গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ।
অ' তুমি ঠিকে কৈছা। যেনেকে তুমি কলা মানে তুমি ধৰি লোৱা, আমি য'ত আমিতো মানুহবিলাকে তলত থাকে, আমি পাহাৰত যাই যদি জীৱ-জন্তু তু বিলাকক দিষ্টাৰ্ব দি আহোঁ, তেওঁলোকে আহি আমাৰ তলৰ যোনবিলাক মানুহ থাকে, তেওঁলোকক ক্ষতি কৰে। আচলতে আমি সেইটো কাম কৰিব নালাগে। আমি টো ভালদৰে পোহিব লাগে বা বিভিন্ন ধৰণৰ বস্তু দেখা পাওঁ সেইবিলাক বস্তু চাব লাগে, বিভিন্ন ধৰণৰ কথা নাজানো সেইবিলাক জানিব চেষ্টা কৰিব লাগে। কাৰণ তেওঁলোকে চাব যাইকিনে জীৱ-জন্তুক ক্ষতি কৰি আমাৰ তলৰ মানুহবিলাকে ডিষ্টাৰ্ব পায়, যোনবিলাক মানুহে তলত থাকে সেইবিলাক মানুহক দিষ্টাৰ্ব দিব নালাগে। দিয়া পিছে, তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰ।
হয় - হয়, তোমাৰ লগতো কথা পাতি ভাল লাগিল। নজনা কথা অলপ জানিব পাৰিলোঁ।
হয় - হয় - হয়, দিয়া ধন্যবাদ।
ধন্যবাদ।